অহ কি কৰিছ?
অ এনে আছো ৰবা গা ধুই আহিলো। তুমি?
অ গা ধুই আহিলা নেকি। এ ময়ো তোমাৰ এ কি বুলি কয় মোবাইলে চাই আছিলো ভাবো অকমান বিছালক কল কৰো কিবা কৰি আছে।
কি কৰা ৰীল চাই আছা নেকি?
এ মানে এই আৰু মোবাইলতে তোমাৰ কি বুলি কয় ৰীলে চাই আছিলো। আজিকালি তুমি গেমচেম খেলা নে নেখেলা?
মানে কি কি ফ্ৰী ফায়াৰ নেকি?
আঁহ ফ্ৰী ফায়াৰ যে খেলিছিলা আগতে তুমি।
সে ফ্ৰী ফায়াৰ তোমাৰ আই ডিটো পৰি আছে, কলেজ যেতিয়াৰ পৰা গ'ল আৰু কোনো নেখেলা হৈগল না আৰু এতিয়া অকলে ইচ্ছা নাযায়।
হ'মম।
আগতে কম এ আগতে বহুত ফ্ৰী ফায়াৰ খেললো ৰে ভাই দিনটো ফ্ৰী ফায়াৰ ফ্ৰী ফায়াৰ বাপৰে।
ক'ব গ'লে তিন বছৰ মান অ তিন বছৰ মান সেনেকৈ গ'ল। ফ্ৰী ফায়াৰ ফ্ৰী ফায়াৰ বুলি কয়।
তে আগতে তুমিও বহুত খেলছিলা চোন।
এ মইয়ো মানে মইতো আৰু বহুত বেছি খেলিছিলো ৰবা। পুৰা একদম টিম চিম বনাই না খেলছিলে। ধৰ মাজতে কি কবা আৰু
এতিয়াও যদি একবাৰ ষ্টাৰ্ট দিও খেলি থা যাব এতিয়া বাদ দিছো কাৰণে বস্তুটো শেষ হৈ আছে।
অ আৰু এনেই এতিয়া যে তুমি খেলা আজিকালি মানে নেখেলে ন প্ৰায় ভাক চলি এনে খেলিব মনো নাযাব তোমাৰ এনে।
ত আগত নিচিনা হৈ থাকা নাই ন আগতে যিমান মজা লাগিছিল এতিয়া বহুত ফালটো কৰি দিছে গেমটো।
উম। মানে অকমান লাজ চে বেছি মানে কৰিব যে বেয়াহে কৰি দিলে ক'ব গলে।
তে ফ্ৰী ফায়াৰে যে এইবাৰে আপডেট আনে এইবাৰে কিন্তু বেয়া কৰি দিয়ে আগত
এতিয়া বাট কাম নহয় একো। চিম্পল আৰু সেৰি ৰাখিব লাগে বেছি অকমান কৰিব গ'লে বেয়া হৈ যায়।
অ সেইটোয়ে তোমাৰ আগ ৰ গেমতটো মজা আছিলে আমি যেতিয়া খেলছিলো দুইহেজাৰ বিশ একৈশত মজা সেইটো টাইমত বেষ্ট আছিল। ছিল আৰু ফ্ৰী ফায়াৰ।
এতিয়া এইটো মানে বেচ আছিল পুৰা একদম স্কাট কোৱাট‌ বনা ৰেং পুচ কৰিছিলো ৰেং পুচ কৰিছিলা নে?
অ এতে ৰাতিপুৱাৰ পৰা লাগি যাৰে ৰেংকোজ কৰাত
চবৰে এটাই মটিভ আৰু মাষ্টাৰ যাব লাগে গ্ৰেণ্ড মাষ্টাৰ যাব লাগে হিৰই এইবিলাক
সেইটোয়ে নতুন জেং চিজন অহাৰ লগে লগে লাগি যাওঁ আৰু চবে।
অ আৰে নতুন নতুন চিজনৰ বাও ৰেং স্কটটো বম কান ব।
এ বহুত আহে আমিতো পাতটাই নাপাওঁ আমাৰ ডিভাইচ কেইটাও ভাল নহয় ন সে মাৰিদিয়া।
উম। এ এতিয়া বাৰু মোবাইল চোবাইল বাৰু ভালে আছে বাট আগৰ ইমান ভাল মোবাইল নাছিল ন মোৰ এ এতিয়া কিন্তু এতিয়াতো বুলিও পালোৱে বাৰু বাট আগতে সেই তথাপি সেনেকুৱা খেলিছিলো আৰু
যেতিয়া আমাৰ মোবাইল ভাল হ'ল তেতিয়া মানে বেয়া মোবাইল আছিল যেতিয়া তামাম গেম খেলিলো যেতিয়া মোবাইল ভাল হ'ল তেতিয়া গেমে বাদ
এতিয়া গেমে নাই তেতিয়া গেমে খেলা নাযায় আৰু
অ আৰু তোমাৰ সে দেৱালীৰ টাইমত মেজিক কিউব দিছিল না সেইটোৰ কাৰণে খেলো
অ মেজিক দিছিল অ মেজিক। কিউবো দিছিল মেজিক কিউব জমা এশ টকা জমা কৰিলে যে মে হেৰি পাই যে তাৰ পৰা আৰু আমি ড্ৰেছ কিনো ড্ৰেছ কিনিব পাৰি।
কেইদিনমান আগতে মেজিক কিউবত মজা মজা বান্ডাল দি আছিল বুলি শো মোৰ তিনিটা মান আছিল কিন্তু মই নুখোলোৱে নাই এ দি এনেকে পৰি আছে কনো কৰিম আৰু লৈ এতিয়া।
আচ্ছা কেইদিনমান আগতে দিছিল নেকি?
অ কেইদিনমান আগতে গেৰিনাৰ তোমাৰ কিবা হেৰি ন বছৰ নে কি হোৱা কাৰণে দিছিল নেকি। নাইন ইয়াৰ ইনিভাৰচেৰি
বা মানে মই যেতিয়া খেলিছিলো গাড়িনা তিন বছৰ হৈছিল। মানে যেতিয়া খেলা ষ্টাৰ্ট দিছিলো এতিয়া নাইন ইয়াৰছ মান ছয় বছৰে হ'ল মোটামটি।
অ মইতো কিবা তোমাৰ ছেকেণ্ড চিজন মানৰ পৰা খেলা আছো। তাক কৈছিলো ফ্ৰী ফায়াৰ।
আচ্ছা তুমি মানে বহুত পুৰণা আছিলা?
এ বহুত মই তোমাৰ হেৰি ক্লাছ এইটৰ পৰা খেলো।
আচ্ছা আচ্ছা। মই তোমাৰ সেই নাইনৰ লাষ্টত গম পাইছিলো আৰু হা। টেইনত এনেই খেলিছিলো বা ন টেইনত অকমান অকমান খেলিছিলো। বাট তাৰ পিছত মানে নাইনতে খেলিছিলো। তাৰপিছত টেইনত তু নেখেলিলো। তাৰপিছত টেন-টেন যেতিয়া ইকজাম-ইকজাম হল তাৰ পিছৰ পৰা- লগৰ বিলাকে খেদিলে। এতিয়া মানে তোমাৰ কি আছিল আ মানে আমি বহুত- ক্রিকেট-চিকেট খেলিছিলো আৰু হা মানে মোবাইলৰ ইনট্ৰাস্ত বেছি নাছিল হা, তাৰ পিছত তোমাৰ- বুট ক্ৰিকেট-চিকেট খেলিলো বাত আমি যেতিয়া টেন পাছ কৰিলো তাৰপিছত ত আমাৰ- টন মানে আমি এক্জাম দিলো আৰু হা মেট্ৰিক আৰু এক্জাম দি অহাৰ পিছত মানে বহুত- ক্ৰিকেট খেলিছিলো আৰু তাৰ পিছত কি হৈছিল ত তোমাৰ এই কৰোণা হৈছিল যে কৰোণা। মনত আছে না আমাৰ টেনত থাকোতে আহিছিল অ এই লকডাউন তেতিয়া আহিল ন। তেতিয়া আমাৰ ক্ৰিকেট চ্ৰিকেট খলে বন্ধ হল। পুলিচ- চুলিচ আহে মানে কৈ খেলিব চেলিব মানা কৰে, গালি পাৰে। খেদাই দিয়ে এ তাৰ পিছৰ পৰা বন্ধ হোৱাৰ পিছৰ পৰা ঘৰত থাকিলেও- ঘৰত থকাৰ পিছৰ পৰাই ফ্ৰী ফায়াৰ মানে মোৰ স্টার্ট হৈছে আৰু।
নেকি লকডাউনত তুমি ওলোৱাই নাছিলা কতো?
লকডাউনত আমাৰ এই ৰাস্তাটোত উলাও, কৰ'বাত উলাও, হেয় তাত মানুহ বিলাকো হেই কৰে তাৰ পিছত এ- মানে একেবাৰে পিঞ্জাতে থাকো আৰু সেইটো কাৰণে।
আহ মই একবাৰ ওলাই গৈছিলো। মই এবাৰ খানাপাৰা গৈছিলো লকডাউন দিওঁতে, এ পুলিচটো মাতে- গালি পাৰে গালি পাৰে বা গা কাৰণে পলাইছো আৰু তেতিয়াৰ পৰা যোৱা নাই আৰু। ঘৰতে নমা, এই কোবা- কোবাই ন তোমাৰ লকডাউনৰ কেইদিন ওলালে।
হা-হা -হা-হা তাকে ন কি কবা। কম মানে লকডাউনতো মানে কম হেই যোৱা - ধৰণৰ আৰু কোৰোণা বা কি ভয়াৱহ সৃষ্টি কৰিছিল। কিমান কি হৈছিল তাৰপিছত এই বেজি চেজি লৈছিলে না পিছে।
আমাৰ বেজী -বেজী আমাৰ একবাৰ সেই ডিদপুৰত পঢ়ি থাকোতে দিয়া নাছিল জানো?
না কলেজ পা দিছিল
কলেজ- কলেজৰ পৰা দিছিল যেন পাও। চেকেণ্ড বেজিটো নিজে লৈছিলো চাগে।
মই মই দুইটাই বেলেগত লৈছিলো। কলেজৰ পৰা একো লোৱা নাছিলো কোনটো।
অ অ মই তোমাৰ খানাপাৰা এইফালে লৈছিলো বেজি।
আচ্ছা এই তোমাৰ এ এইখন কি তোমাৰ এখন হস্পিতেল এখন আছিল। মই তাতে লৈছিলো অঁ। তোমাৰ এই কোনখনি জানা এ তোমাৰ আ? এইটো কি আছিল? এই গণেশ মন্দিৰ যে আছিল যে স্কুল যে আছিল যে। এই তাৰে ওচৰতে আছে তোমাৰ হস্পিতেল এখন মই তাতে লৈছিলো এবাৰ। আৰু এবাৰ লৈছিলো মই সাতগাঁও চাইডে এখন হস্পিতে আছিল তাতে সেই চাইডে লৈছিলো।
অঁ অঁ। এ মানে বেজীটোৰ ফলত কিছুমানৰ বহুত বেমাৰো হৈ গৈছে। ছেকেণ্ডৰ পিছত।
অ মানে বহুতে হৈ যায় ন মানে অঁ। কিছুমানৰ মানে একচুৱেলি বস্তুটো চুট কৰা নাছিলে আৰু তাৰ কাৰণে বেলেগ বেলেগ টাইপৰ বেমাৰ হৈছিল। ফার্স্ট বনাইছিলে এন্টিটিঊদটো মানে সেই কাৰণে আৰু আৰু যিকোনো এটা এন্টিটিঊদ বনালে কিছুমান মানুহ- চুট নকৰে মানে বুজি পাইছা মানে এশত- তাৰ পাঁচটা মানক শ্বুট নকৰিবই বস্তুটো আৰু সেনেকুৱা টাইপৰ আৰু।
সেইটোয়ে আৰু তোমাৰ লকডাউন বোলা বস্তুটো কি তোমাৰ প্ৰথম দহ দিন নে বিশ দিনৰ কাৰণে- দিয়াৰ কথা আছিল।
উম অ অ প্ৰথমতে একৈশ দিন আছিল।
অ তাৰ পিছতে তোমাক কিমান বঢ়াই দিছে।
অ তাকে বঢ়াই দিলাক বঢ়াই দি দিক তিনিমাহ মানে হৈছে লাষ্টত যায়
তাকে তোমাৰ সেইকেইদিন কতো ওলাব নাই দিয়া কক মাংস চাংস খাব পৰা নাই চুলি কাতি ব নাই হয়
চব পাৰে চেলুন তেলুন এ চেলুন এই গিলাছে হৈছে ঘৰতে আহে কাবাৰ কাবাৰ আমাৰ ঘৰতে মাতিছিল ৰবা তাৰ পইচাও কিমান এক্সট্ৰা চাৰ্জ লৈছে
সেইটোয়ে এক্সট্ৰা লৈ লয় দে
পইচাও বহুত এক্সট্ৰা লয় ৰে য'ত মানে ক কিবা হ'ব লাগে তাতে এক্সট্ৰা লয়
কাম কাম চাম বন্ধ ন কাম চাম যাব পৰা নাই ঘৰৰ মানুহ মানে পইচাৰ পুৰা বেয়া আৰু এইকেইদিন অৱস্থা বেয়া হৈ গৈছে
উম হুম তাকেতো পইচা মানে মানুহ মানে ঘৰ যিবিলাক গৰিব তাইপৰ মানুহ তাতে তাৰ কিমান প্ৰব্লেম হৈছে চাগে মানে এ কিমান কম আৰু উম
চব তাৰ কাৰণে ভাবা চোন
আৰু বহুত জব গৈছে তো এই এই কৰোণাৰ কাৰণে ন কিমান মানুহৰ কিমান জব গৈছে ক'ব নোৱাৰা তুমি আৰু একদম মানে বহুত জব গৈছে অ মানে বহুত জব গৈছে এনেকুৱা তাইপ হৈছে আৰু তুমি পিছে কৰোণাৰ টাইমত কেনেকুৱা কি তোমাৰ চিটোয়েচন আছিল মানে কি কৰিছিলা মেইনলি কৰোণাৰ টাইমত
মোৰতো সেইটো টাইমত কি হৈছিল মানে মোৰ বা লকডাউন নিদিওতে মোৰ বা খুৰা হত গৈছিল থাকিবৰ কাৰণে তেতিয়াতো মাৰ মোবাইলটো আছিল মোৰতো মোবাইল নাছিল সেইকেইদিনটো তোমাৰ হেৰি আমাৰ চাগে তোমাৰ মেট্ৰিক শেষ শেষ হৈছিল না সেইকেইদিন অহ মেট্ৰিক শেষ হৈছিল দিয়া আমি বন্ধ পাইছিলো পাচকেদিন ঠিকেই আছিল তাৰ পিছত বা গুচি গ'ল মোবাইলটো লৈ বাই গৈছিল তিনদিন মান থকাৰ কাৰণে ইফালে লকডাউন দি দিল মোবাইলনো নাই তাইয়ো আহিব নোৱাৰে এ মোৰ অৱস্থা এটা মানে টিকলা মোবাইল আছিল সেইটোতে মানে আগতে হেডফোনত যে ৰেডিঅ' শুনিব পাৰি হেডফোনডাল লগালে মানে ৰেডিঅ'টো বাজে এই হেডফোন লগাই মই ৰেডিঅ'ত তেতিয়া মানে যিয়ে গান দিয়ে সিয়ে শুনি থাকো আৰু মোৰ সেনকে গৈছে একমাহ মান বা আহাৰ পিছতে মই মোবাইল পাই গৈছো মোবাইল চাব পৰা নাছিলো আৰু কি অৱস্থা বেয়া আৰু লগ না ওলাই যাব পাৰো না ফোন চাব পাৰো কি কৰিবা আৰু
অ এ কি বুলি কয় মোৰ অ তাৰপিছত
তে তেতিয়া মানে তোমাৰ এইবোৰ মানে ৰিচাৰ্জ চিচাৰ্জৰো প্ৰব্লেম হৈছিল তেতিয়া ইমান গুগল পে' ফোন পে ইউজো কৰা নাছিল বহুতে সেইটো টাইমত ৰিচাৰ্জৰ দোকানো বন্ধ মোবাইলত এ এনে বহুত দিগদাৰ তাতো আৰু তোমাৰ এ ফাইবাৰ চাই বাৰ ইমান লগোৱা নাছিল ন তেতিয়া কোনো চব লি নৰ চবৰে অলপে নেট দেৰ জিবি মান মানে দিক দিকদাৰ হল মানে সেইটো তাইমত বহুত
কৰুণাত কোনো মানুহ বহুত মানুহৰ বহুত বেছি প্ৰব্লেম হল দিয়া বহুত কাম মানে যাৰ ৱৰ্ক ফ্ৰম হোম হৈছে তাৰ টেনচন নাই বাৰু আৰু কাম চাম প্ৰাইভেট ৱৰ্ক ফ্রম হোম যাৰ অকমান কৰ পেতৰ জব কৰে ভাল বস্তু আৰু যিবিলাক ধৰি লোৱা নৰমেল নৰ্মেল কাম নৰ্মেল মানুহ থাকে সেইবিলাকতো বহুতে জব গৈছে
সেইটোৱে
এ বহুতৰ জব গৈছে দিয়া বহুতৰ জব গৈছে।
যোন বোৰ ডক্টৰ চক্ৰ এইবোৰ বাৰ ভালেই বু গাড়ী ৰাফালে পাচটো লগাই লৈ যাব পাৰে সিহঁতে। উ
অ অ তাতটো বেছ তাতৰ মানে তাতো সেইটো মমাৰ বহুত বেছি হৈ আছে। ডিমাড আছিল তিতাৰাপাৰ তোমাৰ চাবা অ নিট এক্সম দিয়া মানুহো বাঢ়ি গৈছে বহুত কৰুণা কৰুণা টাইমৰ পৰা কাৰণ ডক্টৰ ডিমাণ্ড বহুত হৈ গৈছিল তেতিয়া মানে ডক্তৰ নাৰ্চ এইবিলাক বহুত ডিমাণ্ড বাঢ়ি গৈছে। তেতিয়া সেই টাইত এই টাইমত বহুতে লৈছে বহুতে তোমাৰ ডক্টৰ কৰ্চ কৰিছে।
অ সেইটোয়ে তাতে মানে এনেকুৱা আৰু জবত নগলেও চেলাৰী পাই আছে আৰু সেনেকুৱা
অ নাই তাহাঁতে তেতিয়া যাব লাগিবইে কাৰণ কিমান কেছ আহি থাকে ন তেতিয়া তোমাৰ ডক্টৰ বিলাকৰ ডক্টৰে মেইন ভূমিকা পালন কৰিলে এই কৰুণা টাইমত কাৰণ কৰুণা তামত তোমাৰ কি এই হস্তপিতে বিলাকত কি ডক্তৰে আৰু মেইনলি ক'ব গ'লে আৰু তাতে মানে নন ষ্টপ কাম কৰি থাকিব লগা হৈ গৈছে এনেকুৱা টাইপৰ হৈ গৈছে আৰু মানে দ আহ মোৰ মোৰ খাচিটো হোৱাই নাই হা লাষ্ট টাইমত মানে এ কি বুলি কয় হৈছিল ৰে চৰ্দিও হৈছিল জ্বৰো হৈছিল এই মানে এনেকুৱা টাইপত হৈছিল কিন্তু আমাৰ নোহোৱা নহয়। বিশ্বাস কৰা মানে মোৰ হৈছিল অকমান অকণমান
আমাৰ আমাৰ কেম্পাচৰ প্ৰথম মোৰে হলৰে চলি থাককা কেইদিন কৰুণা নতুন নতুনকে যেতিয়া আহছে মই ওলাই গো এ মানে মাছ মাৰ দনে মই আৰু মাছ চাছ মাৰি অশান্তি। নামাৰাকে গুচি যাওঁ এ চৰ্দি জৰ হৈ গৈছে আৰু।
ত ফেমিলি হ'ল ন তাৰপিছত।
নাই নাই ফেমিলি নয় অকল মোৰ।
আচ্ছা। আমাৰ মানে মোৰ হৈছিল মই কিন্তু কিবা গন্ধ চন্ধ শুন এ নিম পাতজম নেমুৰ পাতজে থাকে। নেমু পান মোৰ স্মেল কি স্মেললো নাপাওঁৰে। বিশ্বাস কৰা না চৰ্দি। হোৱা নাছিল তাৰ পিছতে মই এইটো স্মেল পোৱা নাছিলো।
আচ্ছা আচ্ছা আচ্ছা।
মানে এ এনেকুৱা অকমান চিমটম পাইছিলো আৰু। অকো আৰু বেছিন নহলে সাত দিনৰ পিছত আৰু ফ্ৰী হৈ গৈছে।
অ। মোৰ আৰু মই জ্বৰ জ্বৰত জ্বৰ টেবলেট চেবলেট খাইছো তাৰপিছত। তোমাৰ জ্বৰ জ্বৰ উঠিলে যে তোমাৰ ব্লেংকেট উৰি কিনে খোলে যে ঘামটো ওলাই যায়। ত' সেই ঘামটো ওলাই গ'লে মানে জ্বৰটো গুচি যায় সেনকে মই শুইছিলো তাৰপিছত মোৰ গুচি গ'ল আৰু। এ জৰ হলে আকৌ খাব চাব ইচ্ছা নাযায় না সেইটোয়ে আকৌ। খাব ইচ্ছা নায খাবই নোৱাৰো তোমাৰ তেষ্ট নাপায় ন জিভাখনত কিবা হৈ যায়।
অ টেষ্ট মানে পোৱা নাযায় মানে কৰুণা টাইমত। কোনো বহুত বেয়া পৰিস্থিতি হৈছিল মানে বহুত কবলগীয়া পৰিস্থিতি হৈছিল। মানে মানে কেনেকুৱা যে মানুহ বিলাকে চলাল। সেইটোয়ে আৰু এ আৰু এতিয়া যদি বৰ্তমান আৰু যদি কিবা এনেকুৱা ভ। মানে অকমান বেয়া পৰিস্থিতি হয় মানে কৰুণা নিচিনা যদি কিবা এতিয়া আহে ন। এয়া বহুত প্ৰব্লেম হবৰে এতিয়া বৰ্তমান মানে এতিয়া চাগে নোৱাৰিমে এ। এতিয়াতো অকণ পাৰিছিলো এতিয়া চাগে নোৱাৰিমেৰে এইবিলাক।